হেল্ল' অ কোৱা কি কৰি আছে এ মই এনেই বহি আছো ঘৰত
এক গৈছিল মথাটো এ বহি আছো মইয়ো
ক'ত বহি আছা তুমি
এই ঘৰতে
এই তোমাৰ মোবাইলটোৰ ওচৰলৈ আ চোন মাততো অহা নাই নহলে এইটো তোমাৰ এই ৰেজেক্ট হৈ যাবগে
হেল্ল'
উম অ এতিয়া কোৱা
অ ভাত পানী খালা
ভাত পানী নাই খোৱা নাই এতিয়ালকে আৰু
দি আছে মানে
তাকে পুখুৰী পাৰতে বহিলো মাছ কেইটাকে চাই আছো বৰশীকে বাও বুলি ভাবিছো কি কৰা যায় তাকে ভাবি আছো পুখুৰী অ পুৰণা পুখুৰীত ঢেৰ মাছ আছে মানে কালি মাৰিলে তোমাৰ এঘাৰটা মাছ বৰশী দি হম
আৰু বেলেগ কিবা আছে নেকি মাছো আছে আৰু কিবা আছে চাগে ন
মাছ আছে কাছ আছে তাতে চাইডে চাইডে নেউলো আছে সাপো আছে
হ হু
চব আছে মানে তাকে ভাবি আছো বৰশীকে বাও নেকি এতিয়া দে ৰ'দডাল দেখি মাৰিব মন যোৱা নাই সেইকাৰণে মাছ কেইটা দেখি মাৰিবলৈ মন গৈ আছে বাৰু
আচ্ছা আ যিটোে গৰম নহয় এতিয়া আৰু মাছ, মৰিবহে দিয়য়া আৰু এতিয়া ক মই কৈছো মাছ, মৰিছো
নহয় তোমাৰ পুৰা ৰদতটো নপৰা মানে এক চাইড যোন ফালে মই মাছ, মাৰো সেইটো চাইদহে ৰ'দ, পৰি আছো বাকী চ ছাইডতটো মানে বাঁহ, গছে আৱৰি আছে।
অঁ আচ্ছা আচ্ছা ঠাণ্ডা দিলিল ৰাখ ন
উম বহুতো ঠাণ্ডাই থাকে আৰু মান মেতেকা, বহুত আছে মানে এক চাইড মই চাফা কৰি দিছো খালি মাছ, মাৰিবলৈ। ত এটা টেনচন নাই মানে ঠাণ্ডাতে থাকিব পাৰে।
আৰু ক মই আছো এনেই বহি
ভাত, পানী, খালা?
খালো খালো।
কিহেদি খালা আজি।
আজি আ মাছ, বনাইছিলে আমাৰ ঘৰত।
মাছ নেকি আমাৰ এই গাহৰি আনিব গৈছেহে।
অ আজি কাই হব মাল।
আজি গাঁহৰি, খাব লাগে ন দেওবাৰ দিনটো।
গাহৰি এটা পোহাই ভাল ন।
গাহৰি, মই দুটামান প মানে লগৰটোক পঢ়িবলৈ দিছো কিনি পেলাই মই নিজে। পুহিবলৈ মানে ইয়াত দিগদাৰ হয় আমাৰ ইয়াত।
আত‌ছা মানে বেলেগ বলেগাক ভ পায় ন
উম মানে আযি দি থৈছো পুহিবলে উম।
মানে হা দিব পাৰি ন আ দিব ন ভাগ কেনেকুৱা হয় মানে ভাগটো।
আদিদি মানে কিমান কে তোমাৰ তুমি ধৰা এতিয়া চাৰি হাজাৰ গাহৰি, এটা কিনি দিলা তাৰিছতো। তুমি এতিয়া বছৰ পিছত বিক্ৰী কৰিলে গাহৰিৰ, দাম ধৰা তুমি পঞ্চাছ হাজাৰ বা ষাঠি হাজাৰ টকা এটাালা তেয়া তুমি তাক ত্ৰশ হাজাৰ তোমাৰ্ৰিশ হাজাৰ এনেকে হব।
দুইটা ভালাপ হব ন।
তাৰ চব। তেনেকুৱা চিষ্টেমত মানে আদিতো হয়।
অ তাক মই মানে ব্ৰইাৰ, এখন খোল কথা ভাবি আছো মানে এইবাৰ দেই।
অ চৰকাৰী খুলিলো এখন তোমাৰ টেনচন নাই ন।
এতিয়া মানে আৰু এটা প্ৰব্লেমটা আছে মানে আৰু এটা।
কি?
ব্লেম মানে ভালে নাজানো মানে কি কৰিব লাগিব নকব নালানে মোগে মানে।
হা হা
মানে য মানে গাইড দিয়া মানে নালাগে অ ধৰা এক্সপ্ৰেছ মানে কৰা আৰু
অ তে ওচৰে পাজজৰে কোনোবাই বইলাৰ ফাৰ্ম কৰা আছে নেকি?
মানুহতো আছে হয় আছে এনেকুৱা।
এ আছে যদি তেনেকুৱাতে তাইক সুধিবা যে তেনেকে সিহঁতে জনাব নহয়বাম্পনী ফালে। কোম্পানী পৰা দিয় ন কোম্পনী নম্বৰ দিব তুমি ক পাতি'বা যে মই এনেকে খুলিম। তোমাৰ মাটি আছে। এনেকে বনাম তেনেকে খুলিলে তুমি কৰি লব পাৰা ধুনীয়াকে
এতিয়া মানে গৰমটো ছিজনত মান বস্তুিনি উঠাইে বেয়া হ নহয় ন।
এতিয়া গৰমতে লগ কুজনে ক'লে তাৰ মানে ডেইল পোন্ধৰটা চৈধ্যটা মৰিহে আছে মানে ব্ৰইলাৰ, ডাঙৰ -ডাঙৰে গৰমত
এই কমত ব্ৰইলাৰ, হেৰি কৰি লাভ নাই মানে।
নাই তুমি এতিয়া ধৰা যে জেগাটো ঠাণ্ডা হয়, তুমি পুহিব পাৰা তেন্তে পাৰিয়ে আও।
বোকা হৈ যাব নহলে বস্তু
অ, মানে ওখকে বনাব লাগিব। তুমি মাটি ছাতি সেই দু জেগা পা যত মানে বইলাৰ ফাৰ্মটো বনাবা? সেইখনে মানে অকন ওখ্কৈ বনাবা। যাতে পানীটো নোসোমোৱাকে।
পানী আ ঠাণ্ডা জেগাত বনাব লাগিব। হয়নে?
ঠাণ্ডা জেগাত ধৰ, গছ গছনি ওচৰত বনাবা। য'ত গছ আছে ডাঙৰ ডাঙ গছডাল থকা। তেনেকুৱা জেগাত বনাই দিব পাৰে। এনেকা হলে তুমি পঢ়িব পাৰিবা। এতিয়া যদি ভাবিছা যে কৰো বুলি তেন্তে কৰিব পাৰা ধুনীয়াকে।
হয়।
বেকে ফুৰিব যোৱা নাই নেকি?
নাই নাই ভুল হোৱা নাই। মই এতিয়া আৰু কম নেকি, ক্লাছ আছে মানে এতিয়া অনলাইন ক্লাছ আছে।
অনলাইন কিহৰ?
সি সি
আতছা, শিকি আছা নেকি?
হয় হয়। অনলাইন তাকে শিকি আছো মানে অলপ চলপ।
তোমাৰ মাতটো একেবাৰে নাহা হৈ গ'ল মানে ওচৰৰ পৰা কোৱা, অকণ জোৰে কোৱা।
হেল্ল'।
অ।
শুনি আছেনে?
অ, এতিয়া শুনি ছো। মাজে মাজে মাততো নোহোৱা হৈ যায় যে কেলে?
অ নেটৱৰ্কটো মানে অকণ ইছু দি আছে মানে। তোমাৰ চা
হেডফোন চেডফোন লগাই হেডফোন লগাই থৈছা নেকি?
নাই নাই লগোৱা লগোৱা নাই, হেডফোন লগোৱা নাই।
অ মোবাইলটো ওচৰত ৰাখা মানে। মই এ স্পীকাৰ ওচৰত মুখখন ৰাখা মানে, নহলে একে মাত টো মানে ব জোৰ দি দি শুনিব লগীয়াত পৰিছে তোমাৰ।
অ, এতিয়া শুনিছে নে?
এতিয়া শুনিছো।
এ মানে ষ্টক মাৰ্কেটিংৰ এই বিলাক শিকি আছো মানে, চেয়াৰ কিনাৰবিলাক ধ
অ, কৰা কৰা এতিয়া তোমাৰ হেৰি কৰিব পাৰা, এইটো কি কয়? এই তোমাৰ নাভি ইউ পি আই টো শুনিছানে?
অ, শুনিছো শুনিছো, হয়। টো আছিলে মানে মই ডিলিট কৰি দিলোঁ মাজতে মানে বস্তুটো।
নাভি ইউ পি আইত নো তুমি তুমি তাত মানে ধৰা গোল কিনিব পাৰি হা।
হয় হয়।
মোৰ লগৰ এজনে মানে কালি মোক কৈছে। মই আগতেও গম পোৱা নাছিলো। তাছত মোক কালি কৈছে আৰু তাত। তই নাভি ইউপিআইত গৈ পেলাই অলপ মানে কি কয় ডিজিটেল গ'ল্ কিনি থৈ দে। এ তও মানে পইচাটো তেনেকে বাঢ়ি গৈ থাকিব। ত' যেতিয়া মানে তেওঁ থাকে। সি মানে কিমান তোমাৰ এই তিনি হাজাৰ মানৰ কিনিছিলে নেকি? তাৰ মানে আজি দেৰ বছৰ হ'ল এতিয়ালৈকে ওলোৱা নাই কালি সি মোক চেক কৰিবলৈ চাই কৈছে যে, মোৰ এতিয়া ত্ৰিশ নে থাৰ্টি ফাই তেনেকুৱা কিবা এটা আছেগে।
বেংকত থৈ দিলে মানে বস্তুটো বাঢ়ি বাঢ়ি গৈ থাকে ন?
অ সি মানে এতিয়া তিনি হাজাৰ দি কিনিছিলে এতিয়া তাৰ পয়ত্ৰশ হাজাৰ হৈ গ'ল মানে
মানে কি জানে এইটো মানে নাভি ইউবিবি ডাব্লিউ ডাব্লিউ নহই পেতিএম পেতিএম হেল্লৌ
পা যায় কিন্তু মানে সি নাভভিটোত চলাইছছে ন সেইকাৰণে মোক সেই নভভিটো সুগেষ্ট কৰিলে সি
নাবীও আছে পেটিএমো আছে বা এইবিলাক পাৰি মান এইবিলাক বস্তু কিনিলে ভাল আৰু মানে কিবাটা মানে গ'ল বিলাক ছেভ হৈ থাকে হয় নে
ত তোমাৰ ধৰা কেতিয়াবা তেনেকে নহয় যে তুমি আজি ইনভেষ্ট কৰিলা কাইলৈকে ঘোৰাই দিলাএনেকে নহয় সেইটো মানে কিহৰ কাৰণে ৰাখিব জানা যেতিয়া মানে তোমাৰ একদম পইচা বহুত দৰকাৰ তে মানে উৱচ চিটোৱেচন তেতিয়া মানে সেইটো উলিয়াব লাগে বুজি পালা থৈ পেলাই মাইণ্টত নাৰাখিব যে কিবা এটা থৈছিলো পাহৰি যাবা তেতিয়া ধৰা সময়ত দৰকাৰ পৰে তেতিয়া মনত পৰিব অ এনেকে এটা ইনভেষ্ট কৰিছিলো ত এতিয়া দৰকাৰত সময়ত আহে মানে কামত আহিলে তেনেকে কৰিব লাগে বোলে বস্তু কৰিলে
এনেকৈয়েই ভাল হব
মাতটো অহা নাই আকৌ তোমাৰ, অ এতিয়া কোৱা অ শুনি আছো
তাকেই মই এইিলাক ভাবিএ আছো মানে অলপ চলপ মানে যি দি দায়েকতো কৰিব নোৱাৰো ন যিকোনো বস্তু এতিয়া
হেইটোৱেই
হেল্লৌপ সিটো ল'ৰাই যদি এনেই যদি উলতা পোলতা যদি দাবাই দিয়ে যত তত তেয়াহ'লে বস্তুটো পইচাটো এ এনেই যাব
অ সেয়াই চাই চিতি কৰিবা যি কৰিবা চাই চিতি কৰিবা মানে নচোৱা নেমেলাকে বস্তুবোৰ কিছুমান নকৰিবা আৰু কিছুমান প্ৰাইভেচি পলিচি থাকে নহয় পলিচিটো অলপ ভালকে পঢ়িছাবা কিছুমানত মানে জাইমচম কনদিচন নপঢ়াকে কিছুমানে একচ্চেপ্ত কৰি দিয়ে পাছত মানে যিটো মানে সহায় হোৱাতকে মানে বিপদহে হয়গে
তাকেই তাকেই আৰু এইটো অ শুনি আছো শুনি আছো সেইটো কৈ যোৱা
উম কোৱা নহয় তোমাৰ মাতো নাহা হৈ যাই মাজে সময়ে সেইটো কাৰণে
মানে নেতৱৰ্কটো অকণ চাবাৰ ডাউন কৰিছে যে সেইকাৰণে প্ৰবলেম মাৰিছে মানে অকণ এতিয়া শুনি আছ নে
অ শুনি আছো কোৱা
এ তুৱেই কিবা বেলেগ কাম জানে নে নাজানে
বেলেগ তেনেকুৱা কাম মই একো কৰি থকা নাই বৰ্তমান মই ঘৰতে
লিগেল টেকনিকেলি কাম মানে নাই শিকা ন
টেকনিকেলি তোমাৰ মই তোমাৰ হেৰি কৰি থোৱা আছে এগ্ৰীকালচাৰ চিভিল ইঞ্জিনিয়াৰিং কৰি থোৱা আছে মোৰ
আচ্ছা আচ্ছা
মই মাজতে কাম কৰিছো বাৰো মাই বোম দিলা।
হয়। হয়।
বোম দিলাট মই তোমাৰ জেচি বি কোম্পাননীত কৰিছিলো চিভিল ইঞ্জিনিয়াৰিং কৰি আছিলো তাত কে তোমাৰ জেচিপি তাৰপিছত তাত মানে জেগা বহুত ঠাণ্ডাটো বেছি বুইছা মানে সয্য সীমা বাহিৰ হৈ যায়গে
হয়। হয়।
তাৰ পিছত অলপ পইচা চইচা ঘতি কৈছো ঘৰতে ইমান মাতি থকাতকে ঘৰতে কিবা এটা কউ জিলা।
হয়। মানে ঘৰতে এতিয়া বিজনেচ এটা কৰিব পাৰে আৰু
এই ঘৰতে সেইয়াই মই হাঁহৰ ফাৰ্মটো আৰম্ভ কৰিলো আহি একে তাৰছত এতিয়া তাকে ভাবি আছো আৰু লগতে মই ছাগলী তাগলী পুহি আছো। তা মাছ এৰিম পুখ কুৰি দুটামান খান্দাইছো তাৰ পিছত মাছ আৰু হাঁহ অলপ বেছিকে আনি দিম মানে
ছাগলী বাৰ মই আনিছো বাৰু
উম তুমি অকমান জোৰে কোৱাচোন
হেল্ল',
উম উম সনেকে কথা পাতা
অ', মানে ছাগলীটো মানে মইও আনিছো মানে বস্তুটো আৰু মানে কি এয়া মানে সৰু সৰু হৈ আছে। ইমান ডাঙৰ হোৱানাগৈ আৰু
কিমানকে আনিলা তুমি চা ছাগলী
মই তোমাৰ বাৰশকে মানে ডাঙৰ কিনিছিলো ন প্ৰথমতে মা মাগ জনি কিনিছিলো।
আ
তোমাক পচিছশত কিনিছিলো।
অ', মই আনিছো দুটা তোমাৰ তিনি হাজাৰকে আনিলো দুটাত
মানে মই সৰুতে আনিলো যে
উম',
সেইকাৰণে অণ ক কতে পৰিলে বাৰু
ঠিকে আছে মইতো মাইকী ছাগলী দুজনী আনিছো তোমাৰ তিনি হাজাৰ দি
এতিয়া মানে সাতটা মান পোৱালি দিছে মানে
অ', ঠিকে আছে নাই, সেইটোৰ পৰাও বঢ়াই গৈ থাকিব পাৰিবা পুহি ডাঙৰ দীঘল কৰি অলপ
হয়।
সময়ত সেইবিলাক সময়ত যে কেতিয়াবা সেইকেইটাৰ পৰাই কামত আহে বুজি পাইছা তুমি এতিয়া ধৰা ইনভেছ টুন তোলা যে নাচাবা বস্তুবোৰ কেনেকুৱা কি হয় পিছত সেইটো তুমি গম পাবা যে নাই সময়ত কামত আহিছে।
বহুত কামত আহিছে এইবিলাক বিপদৰ বন্ধু হয় নে
সেইবিলাকে বিপদৰ বন্ধু জীৱ জন্তুৱে বিপদৰ বন্ধু মানুহে মানুহক সহায় নকৰেতো
হয় হয়।
সময়ত সেই জীৱ জন্তুয়ে সহায় কয়
হয়, তাকে সময় কিমান লগা হলেও কি কয় হেল্ল',
অ এতিয়া কোৱা
বাকী আৰু হাঁহটো যে তুমি পুহিম বুলি কৈছা যে
উম
হাহটোৱে কিন্তু বহুত লোকচান কৰে দেই মানে খাদ্য যে
হাঁহ হে খাই বহুত মানে মোৰ অল পোহা আছে মোৰ এতিয়া তোমাৰ ফাৰ্মত হে চাৰিশ হাঁহ আছে
চাৰিশ আছে বিকিনে বিকিছানে এবাৰ হলো
বেছিলো মই দুশ হাঁহ বিক্ৰী কৰিলোঁ
কিমানকে বেছিছা এটা
এটাত পাঁচশ টকাকে
এটাত পাচশকে ন ভাল তেতিয়া মানে হাহত লাভ আছে কিন্তু ন তেতিয়াহ'লে
হাঁহত লাভ বহুত আছে পুহিব পাৰিলে পোৱালি আনিছিলোঁ মই তোমাৰ আঠশ পোৱালি আনিছিলোঁ তাৰপিছত তোমাৰ দুশ মৰিলে ছশ শ আছিলে তাৰে দুশ বিক্ৰী কৰিলোঁ আৰু এতিয়া চাৰিশ হাঁহ আছে।
তোমাৰ ধৰা অকণ আনৰেটত যিকোনো বস্তু আনিলে মানে এইবিলাকত অকণ সৰহকে আনিব লাগে হয় নে?
সৰহকে মানে কি ঔষধ পাতিটো তুমি চাই দিব লাগিব যে কি কোনটো সময়ত কি খুৱাব লাগে মানে এতিয়া বতৰলৈও কথা ন' বতৰত মানে ইহঁতৰ বহু বেমাৰ আহে হাঁহৰ।
ইয়াৰ কি নাম কয় এইটো বেছি যদি ধৰক ব্ৰইলাৰ কথাই কৈছা মই ইয়াত। হয়নে যদি ব্ৰইলাৰ কেজি আপুনি যদি কমকে যদি লয় হয়নে
অ'।
আঠশ বা ছয়শ মান যদি লয় তে তাৰ দুশ তিনিশ মানতো মৰিয়ে যায়গৈ।
সেইটোয়েই মানে যি বস্তু কিনিবা বেছিকে কিনিব লাগে মানে তেতিয়া ধৰা বাচি যোৱাৰ চাঞ্চটো বেছি থাকে।
যিটো মানে প্ৰফিট মানে পাব লাগে সেইটো মানে পাই লাষ্টতে ক'ব গলে।
অ' তুমি ধৰা এই ধৰা পঞ্চাশটা আনিলে এই পঞ্চাশটা আনিলে যে পঞ্চাশটাই মৰি থাকিব।
হয় মানে এইবিলাক বস্তু মানে অলপ হেৰি কৰে বাৰু।
নাই তোমাৰ ভইচে আহা নাই।
অ' কোৱা?
দিয়া ঠিক আছে হ'ব দিয়া ন' ৰাখিছোঁ। মই এতিয়া কাম এটা কৰোঁ মানে।
অ' কৰাগে, ঠিক আছে।